হেল্ল, ' অ কি, এ মই ভাত, ভাত বনাই আছিলো। হৈছে আৰু
অ মোৰ হোৱাই নাই।
অ কি বনাইছা?
এ সৰিয়হ দি হেৰি বনাইছো বাম বামী মাছ যে।
অ বামী মাছ
হৈ বামী মাছ যে
জানো মই নামটো আজিহে শুনিছো,
বামী মাছ কয় যে
অ অ বামী
অহ সেইয়াই এই কালি মানে হেৰি এই আমাৰ কলঙনত পানী বাঢ়িছে যে। পুৰা মাছ পৰি আছে। পলঙত কালি মাৰিলে, অ অ ভাঙন মাছ আকৌ এ বামি মাছ
অহ আমাৰ এইফালে পাবলৈয় নাই, মানে পানী হোৱা নাই যে আমাৰ ফালে, বামী মাছ আৰু হেৰি কুচিয়া চুচিয়া উলিয়াই চাগে ন, কুচিয়া অ।
কলং বাঢ়িলে এই বাৰিষা ছিজনত মাছ খাবলৈ পাওঁ আৱ
অ ওচৰত কলং।
চবেই আৰু চবেই অকল আমি বুলিয়ে নহয়, চবেই খাই।
আমাৰ নাই যে সেইটো কাৰণে,
আহ আহ ভাঙন মাছ এক কণী হোৱা যে ভাঙন মাছ উম ভাল লাগে খাই
এতিয়া পানী বাঢ়িছে
অ পানী বাঢ়ি আছে এ গেট খুলি দিছে বোলে পাঁচখনমান বানপানীয়ে হয় নেকি
অঁহ
গেট খুলি দিছে বোলে অ হোৱা প্ৰতিবছৰে হোৱা ঠাইত বাৰু হৈয়ে থাকে আমাৰ আকৌ প্ৰতিবছৰে নহয় হয়
অ আমাৰ উম উ আমাৰ মাধ্যয়ম অসমৰ মানুহখিনিৰ কাৰণে ভালেই বাৰু বানপানীয়ে পতকে নাপায় এনে সেই উজনি চাইদে পতকে হয় পানী
উম
ত কিছুমান চাইডত এতিয়া বহুত অ কিছুমান চাইডত এতিয়া হেৰি অ সেইফালে মানে নদীত বিলাকো বেছি নেকি
অ বেছি আকৌ বেছি মানুহৰ এই ঘৰৰ সন্মুখতে নদী আমাৰ ইয়াৰ বাৰ এজনি বিয়া হৈছে নহয় দিচাং পানীত এই ঘৰৰ মানে বাটৰ সন্মুখতে নদী নদী মানে খহাই খহাই আনি আনি সিহঁতৰ বাট টো নাইকিয়া কৰি পেলালে অ নাইকিয়া কৰি পেলালে সিহঁতৰ চোতাল পালে সি ৰাস্তাই আহে
উম হয় দিয়া তাৰপিছত বামি মাছ আৰু
আৰু সৰিয়হ দি বনাইছোঁ দুপৰীয়া বনালোঁ হেৰি ভূল দি ভাঙল মাছ বনালো দেই কণি
অ ঠিকে আছে অ ঠাণ্ডা বতৰ উম বৰষুণৰ বতৰ কি বনালো মানে মই মাছে বনাইছিলো কিন্তু আমাৰ মানে চালানী মাছ হে
অ চালানী মাছ আহ
কিনি আনিছো আমাৰ ওচৰতে বজাৰখন বহে হে দেলি আৰু অ মানে সন্ধিয়া সন্ধিয়া বহে কি এ। ভোলৰ লগত বনাইছোঁ। তাৰপিছত মমতো আকৌ নহয় মচ চলা দিয়ে বনাইছো। তাৰপিছত মছলানো কি মছলা ইমান অ ইমান নাখাও বাৰু জলকীয়া জলকীয়া জিৰা আৰু হেৰি জালুক এইখিনিয়ে ব্যৱ্হাৰ কৰো বেলেগ নহয় নহয়। বেলেগ খালে অপকাৰো কৰে আমাক নোখোৱা যে। তাৰপিছত আৰু মোৰ মোৰ টো থাকিলে কেতিয়াবা হেৰি কৰোঁ এই হালধি। হালধি খোন্দিপ। পেলাই হালধিৰ লগত অলপ চপচুপীয়া কৰি দিওঁ তেনেকে মাথা চাথা থাকিলে।
হয় নেকি? কেনেকে বনাই?
ভাল লাগে। হালধিটো মানে কি হালধিটো ধুনীয়াকৈ খুন্দি ৰসটো উলিয়াবও পাৰিম বা কোনোবাই যদি হালধি গোন্ধটো সহ্য কৰিব পাৰে কেঁচা হালধি আৰু, তেতিয়া হ'লে মানে সেই পতাটোও দিব পাৰে। ত মিক্সিত খুন্দিলে বহুত গুৰা হৈ যায় ন? কিন্তু পটাত পিচিলে মানে হেৰি হয় অলপ এই এই সদলা সদলি এনেকুৱা হৈ থাকে মানে অপ গোটা গোটা হৈ থাকে যে, অ পানী অ পানীত দিব লাগে। তাৰপিছত প্ৰথমতে অ প্ৰথমতে মানে সেই আ চালো এনেকে বইল কৰি লব লাগে, আলু দুটা তিনিটা মান দি। তাৰপিছত সেইখিনি মানে আমি পিটিকা যেনেকে কওঁ ধুনীয়া ধুনীয়াকে গুল গুলীয়াকে পিটিকা কৰি ল'ব লাগে, পোৰা মিহিকে তাৰপিছত পিঁয়াজ নহৰু। জলকীয়া জলকীয়া অলপ সৰহকে দিব লাগিব তেতিয়া মানে
মানে অ অ মই তেনেকে খাই পোৱা নাই দেই, খাই চাব লাগিব কেতিয়াবা অহ।
কাৰণে ভাল নহ।
অ এনেই গুড়ৰা ভাজি গু় ভাজি কৰি আ আমি হালধি তৰকাৰী খাই পাইছো। কিন্তু দেই এনেকৈ মাছৰ মাথা দি বনাই খাই পোৱা নাই।
অ' মানে কি, মাছৰ মাথাটো চবে ভাল না তা
অ' মই আকৌ ভাল পাওঁ, তৰকাৰীত দিলেও। উম - উম। এনে আকৌ পিয়াজ-চিয়াজ, জলকীয়া-চলকীয়া দি, অ' - অ'। পিঁয়াজ-চিয়াজ, জলকীয়া-চলকীয়া দি এনেকে গুড়া ভাজি কৰি
অ' তা তাৰপিছতে তাতে এই ভে- হেৰিখিনিতে আলুখিনি ভাজি লম নহয় তেলতে, সেই ৰহুন পিয়াজখিনি দি লৈ। তাৰপিছত মাথা থাটোও তাতে ভাগি দিম আৰু গুড়া-গুড়িকে।
অ' - অ'।
তাৰপাছ তাতে হালধি এই ৰসখিনি যিখিনি উলিয়াই থওঁ, সেইখিনি দি দিম আৰু। অ'। এনেকে। আৰু বেছি সময় নালাগে মানে। অ', বেছি সময় নালাগে হে কৰোঁতে। এনেই হালধিৰ গোন্ধটো বৰ কিবা আহে। গোন্ধ এটা আহে নহয়। এনে মাছৰ মূৰ-চুৰ দিলে মানে ভাল লাগে।
অ'। এনে গোন্ধটো আকৌ অকন হেৰি ন'? চোকা গোন্ গোন্ধটো। মানে চবে সহ্য কৰিব নোৱাৰে আকৌ। উম, মানে কেঁচা ৰস খাবলৈ মানে ভাল নহয়। বিষ-চিষৰ কাৰণে কেঁচা ৰস খালেও ভাল, কিন্তু চবে খাব নোৱাৰে, হয়।
এ মুৰ- মুৰ্গী কণীৰ লগত সেই কি কয়, কেঁচা হালধিৰ ৰস খালে, অ' বিষৰ কাৰণে
উম - উম। এ জেতুকাৰ- জেতুকা পাত কেইটামানো দিব লাগে।
খালে আঠু বিষ-চিষ হৈ থাকিলে, মোৰ মানে কঁকালৰ বিষ আছে যে, মাজে সময়ে বিষ ধৰি থাকে। মই মানে এইটো বস্ স্তুটো খাইয়ে ভাল পাওঁ। খালে মানে দুদিনমান গাটো ভাল-ভাল লাগি থাকে। উম। মানে, হা? অ' ঘৰৰ - ঘৰৰ।
অ'।
ঘৰৰে এনেকে খাব- এনে হেৰি গুৰি কৰিবলৈ নহয় আৰু এনে
এনে খাবলৈ আৰু কেইজোপা মান, অ' - অ'। অ'। অ' দুই-এজোপা থাকিলেও সুবিধা ন'। নহলে অ' বহুতখিনি লাগে। সেইটো আকৌ দীঘলীয়া আৰু পদ্ধতি হয়। বইল কৰি- আমিও ঘৰৰ হালধি বাৰু। খাইছ তোলৈ আগত, এতিয়া হে নাই।
সেই দুজোপা মান ৰুই লৈছো আৰু তাত ত পৰা আনি আনি খাই থাকো তেনেকে ত এনেকে কে জুল ভাজি কৰিব মন গ'লেও চব্জি বনাব হ'লেও আনো কেতিয়াবা কেঁচায়ো খাওঁ আৰু চাটনিও কৰি খায় হেটো কেঁচা হালধিটো অ চাটনিও ভালে লাগে মানে নৰসিংহ পাত অ নৰসিংহ ভেদাইলতা এনেকে মানিমুনি দি তাতে অকনমান হালধি এগাঠি মান দি পেলাই পিচিলে নহ নহৰু চহৰু দি অ ভাল লাগে তেনেকেও খাই চাব পাৰা অ নহয় এনে মানে অ নৰসিংহটো অলপ গোন্ধটো বেলেগ নহয় জানো মানে হালধি গোন্ধটো নাইকিয়া হৈ যায়গে
দিদিয়ে আৰু
অ কাটি দিয়ে ত হালধি কেঁচা হালধিটো গোন্ধটো বহুত ন সেইকাৰণে কেঁচা জলকীয়া আৰু নৰসিংহ এনে কেঁচা জলকীয়া আৰু নৰসিংহৰ এনেকে মানে সেইখিনি অলপ সৰহ পৰিমানে দিব লাগিব আৰু তেনেকে ও ভাল লাগে কেতিয়াবা খাই চাবা
আহ কেতিয়াবা খাই চাব লাগিব নোখোৱা বস্তু
হ যদি কি আৰু ন আজিকালিতো নাইকিয়াই হৈছে সেইবোৰ উম কেতিয়াবা কেতিয়াবা কৰিছে
অ আমিতো ইমান নাজানো হয় নতুনকে আকৌ শিকিব লাগিব কাৰোবাৰ ডাঙৰ পা
উম আগৰ দিনততোন এটা ঔটেঙা এসাঁজ হৈয়ে যায় মানে আজিকালি খোৱা নাযায় তেনেকে
অ ঔটেঙা খাই ভাল লাগে আকৌ এতিয়া ভাদ মাহৰ খাও আমি ঔটেঙা অলকচু, এয়াৰ এই মাটি দালি দিও খাই ভাল লাগে ন ঔ তেঙা
ঔটেঙা অ মাটি দালিতটো মই দালিত দিও ভাল পাওঁ দালিতো দিওঁ কেতিয়াবা অ আৰু এই কুমলীয়া ঔটেঙা টো যে সেইটো মানে সেই ভাতত দি পিটিকি লওঁ। তেনেকেও ভাল লাগে। অহ
মানে কোমলীয়া বুলিয়ে নহয় পুৰঠটোও দিওঁ। অ'
অ অ পুৰঠটো মানে অলপ হেৰি সিঠা ওলাই যে এইটো দালিত দিলে ভাল লাগে।
মই এই সেউজীয়া খিনি দিওঁ। সিনি পেলাই দিওঁ। কেঁহা-কেঁহা লাগে যে। উম কেঁহা-কেহাওঁ লাগে। মই নিদিওঁ নহয় কিবা তৰকাৰী বনালেও নিদিওঁ একো হতে নিদিওঁ সেইখিনি পেলাই দিওঁ।
উম, উম। তেনেক কে আৰু আমাৰ অসমীয়াৰ ঢেৰ খাদ্য আছে। আমি এইবিলাক নাজানো অ অ উম তাৰপিছত আৰু তেনেকে আছে আৰু শেৱালি ফুল। শেৱালি ফুলো ভাল লাগে মাছৰ মাথাৰ লগত। মাছৰ মাথাৰ লগত বনাই পাইছানে?
মাছৰ মাথা লগত বনাই পোৱা নাই। এনেই তৰকাৰী খাই ভাল পাওঁ। কিন্তু মই ভাতৰ লগত খাবলৈ নোৱাও। এনেই মানে এনেইহে খাওঁ বাতিত লৈ। ভাতৰ লগত খালে কিবা, শেৱালি ফুলৰ গোন্ধটো অকন বেলেগ নহয় জানো? উম গোন্ধটো অকন বেলেগ ন? উম মোৰ ভাতৰ লগত বোলে নুৱাও কিন্তু এনেই তৰকাৰী খিনি এনেই হুপিহে খাওঁ।
উম, উম। ভাতৰ লগত খাও, তাতে সেইটো কাৰণে মাছ চাছ এনেকে দিব লাগে মানে। নহৰু, পিয়াজৰ গোন্ধটোত মানে অলপ হলেও গোন্ধটো কমি যায়। মাছৰ গোন্ধত কমি যায়। এনে অকলে খালে মানে গোন্ধটো বেছি আহে ন
অ এনেই মানে ঘন্টো নিচিনাকে বনাই খাই ন?
অ।
উম, উম। এ গোন্ধটো কিন্তু এনেই কেঁচা গোন্ধটো খুব ভাল লাগে।
কেঁচা গোন্ধটো ভাল লাগে। শুকুৱাই থোৱাৰ পিছত মানে আঞ্জা বনালে বেলেগ লাগে। কিবা
চুকা গোন্ধত
চোকা গোন্ধটো। নাকত লাগি
নাকত পুৰা লাগি যায় অ। কিন্তু খাব লাগে আমাৰ চবৰ কাৰণে ভাল। পেটৰ কাৰণেই হওক আমাৰ ছালৰ কাৰণে ভাল হয়নে খুব ভাল কিন্তু অ মোৰ এই হৈছে আৰু ছোৱালীক ভাত খুৱাই দিওঁ দিয়া অ অ মই ফোন কৰিম
অ
অ হব